হেল্ল'। নহয়, এনে আছিলো। ভাবিলো অলপমান এনে, কথা চথা পাতো আৰু।
ভালনে খবৰ।
ভালে দিয়া। বাকী তোমালোকৰ কুকুৰটো কি কৰি আছে।
হা, কু-ক অ' কুকুৰটো। মায়ে ভাত পানী খুৱাই পঠিয়াই দিলে।
অ', নাথাকে নেকি ৰাতি?
থাকিব বিচাৰে অ'। আমি থাকিব নিদো।
অ', কিবা অশান্তি দিয়ে নেকি।
এ, বেলেগ একো নকয় সৰু পোৱালি যে বুজি বজি নাপায়। একদম মানে দেখাৰ লগে-লগে একে নাচি বাগি, ভৰিয়ে হাতে ধৰে। আকৌ, এই কাপোৰ-চাপোৰ কামুৰি ঘূৰি ফুৰিব বিচাৰে। নিজক পিন্ধা কাপোকে কাম-কামুৰি কামুৰি ধৰে কান ধৰি পেলাই পেন-চেন খুলি দিয়ে ন। চাদৰ-তাদৰ মাত চাদৰ মেখেলা-টান ধৰি-ধৰি টানি থাকে। মানে, গাত তেনেকে নাকামোৰে। তাৰপাছত আকৌ হেৰি কয়ে
মানে আনন্দতে কৰে আৰু, আনন্দতে কৰে। ঘৰৰ মানুহকেইটা মানে নি নিচিনা লাগিছিল চাগে তাক।
ন, সি চবকে কৰে ৰাস্তা যে স্কুলৰ পোৱালী বিলাক যে। ৰাতিপুৱা সময়ত যে আহে। পোৱালি সোপা। সেই পোৱালি সোপাকো তেনেকে থাপ মাৰি-মাৰি ধৰে। এ সৰু পোৱালি ন বুজি বাজি নাপাই ইমান। সি ভাবে খেলিছো বুলি সেইকাৰণে মানে মানুহে ভয় কৰে তাক মাৰে ঘপকে দিয়াচোন, নখ চখ লাগিলে সেনেকে খেলোঁতে নখ চখ লাগিলেতো হেৰি হ'বই
আহ অ
আৰু সি যেনেকে ভয়য়ো লাগে, সেইকাৰণে মায়ে ধুনীয়াকে ভাত পানী খুৱাই কৰি পঠিয়াই দিয়ে এনেই নাজা যায় আহে
তাৰ ঘৰত মানে ক'ৰ পৰা জন্ম হৈছিল মানে
জানো দিয়া তম বাপেক মাক নাজানো নহয় মই
এনে ক' পৰা কোন জেগাৰ পৰা আহিছে এনে গ'ম নোপোৱা মানে ভাল
এ আমাৰ অলপ তিনিখনমান চাৰিখনমান আ প ইফালে পুহিছে বুলি কৈছো নাজানো পুহি মানে থাকে সি বোলে সিহঁতে ঘৰ ভাত চাত তেনেকে দিয়ে তাৰ পাছত সেই এই অত্যাচাৰ কৰে যে সেইকাৰণে মানে কো মাৰো দিয়ে ভয় লাগে আমিও দিওঁ তাক
অ বেয়া লাগে তেনেকে অ
তুমিও মাৰিবা, তুমি যেনেকে থাপ মাৰি মাৰি ধৰে
উম মানে তাৰ মৰমটো মৰমটো মানে হে অলপ বেলেগ টাইপৰ মানে সি বুজাব নোৱাৰে
অ অলপ মানে চঞ্চলন নিচিনা সেইকাৰণে ভয় লাগে
চঞ্চলৰ নিচিনা মানে সৰুতে চব জীৱ জন্তু ন মানুহৰ পৰা আদি কৰি চব জীৱ জন্তু অলপ চঞ্চল হয় আৰু মানে সেই উম কি বুলি কয় সৰু বাচ্ছাৰ যিটো বাচ্ছামী বিলাক থাকে ন এতিয়া সৰু হৈ আছে অবুজ ৰ নিচিনা হয় বুজি নাপায়
ন যেনেকে যে অ যেনেকে ধৰে তোমালোক ক লিলি নিচিনা এই এনেকে যে বিচনাত শুই শুই যে কৰে যে
অ অ অ পেটটো উলিয়াই দিয়ে
নহয় নহয় ভকে যে এনেকে তাই খেলিব মন কৰিলে যে সেনেকে তুমি তোমাক ভৰিত একেবাৰে আচুৰি দিয়া নাই মানে থাপ মাৰি মাৰি ধৰিবহি নহয় নখ চখ লাগিলে তো সি বুজি নাপায় আমিওতো বুজি গম নাপাওঁ এতিয়া নখ চখ লাগিলেতটো বেছি ল'ব লাগিব ভয় লাগে এইবিলাক কাৰণে মায়ে কয় ভালে এবাৰ খোৱাকৈ পঠিয়াই দিম আমি
অ ঠিকে আছে
খাব নাপায় কাৰণেহে ইমান হেৰি কৰি থাকে সেইকাৰণে কোৱাই কৰি নাযায় নহয় এইফালে ৰুমটোত শুই থাকে চাইকেলৰ তলত শুই থাকে আৰু তে পেট উলিয়াই উলিয়াই শুই থাকে
অলপমান ডাঙৰ ন হোৱাৰ লগে লগে অলপ অমান ভাল হ'ব গহীন গম্ভীৰ হ'ব আৰু
মাহে ন খে দিলে নাযায় নাযায় মানে ভাকো পোৱালি যে ভাত কেইটামান খোৱাৰ লগে লগে ভাগৰ লাগে শুই থাকে ইতিয়া শুই থাকিলেতো নহব সি ভিতৰতে হাগি মুটি দিব কোনে হে কৰিব গৈ এইবিলাক
উম উম
মা কয়ো আমাৰ ঘৰতে খাব নালাগে য বেলেৰ ঘৰতো সাৰ দিয়ে নহয়
উম
আমাৰ বাহিৰে বেলেগেও দিয়ে আমাৰ আমি আজি দালিয়েদি খাইছো চ সি বেলেগৰ ঘৰত আছে যদিও খাব পাব পায় একো ডাঙৰ কথা নহয়
অ আকৌ দিয়ে বা নিদিয়ে সেইটো এটা কথা কথা নহয় মানুহ কিছুমানে আকৌ ক মাৰে যায়
নাই এঘৰ মানুহে এঘৰ মানুহে দিয়ে
নাই দিলে ভাল আৰু চব জীৱ জন্তুকে এতিয়া চাব লাগে ন নিজৰ থকা খোৱা জেগা নাথাকিলেও আশ্ৰয় দিব লাগে তেনেকুৱা আৰু নিৰাশ্ৰয় হয় যে জীৱ জন্তু বিলাক এতিয়া বৰষুণ বাদল কেতিয়াবা আহিলে থাকিবলৈও জেগা নাথাকেনো
তুমি মইহে ভাবো জীৱ জন্তু এনেকে মৰম শুব লাগে কিছুমানে নিজৰ ল'ৰা ছোৱালী বাহিৰে বেলেগ জীৱ জন্তু
সে সে আমি আমি ভাবো আমি ভাবো জীৱ জন্তু প্ৰতি মানে মানে দয়া ভাৱটো বহুত আছে কিন্তু বহুতৰে নাথাকে বহুত অত্যাচাৰ কৰে
নিজ উম উম মানে খটা কে কেনেকা ভাবে জানা নিজৰ ল'ৰা ছোৱালীটোহে ল'ৰা ছোৱালী সেইটোহে নিজ সেইটো টো হে হেৰি বাকী বেলেগক মৰম নকৰে
সেইটোৱে আৰু বৰষুণ ঢেৰেকণী আহিলে কেতিয়াবা ভাবা যায় ন এই গছত থকা চৰাইবিলাক বা ৰাস্তাত থকা জীৱ জন্তু বিলাকৰ কেনেকুৱা হাহাকাৰ হয় থাকিবলৈ জেগা নাইক এতিয়া কোনোতো জেগা নিদে নিৰাশ্ৰহীন
আগতে চবাচোন তামোল গছত যে এইয়া যে বাহবলাক যে ওলমি ওলমি থাকে যে
অ
কথা পাতি থাকোঁততে পাই ওলাইছেহিয়ে তাই
অ আহিছেই
অ পাছফালে নাপালে যে আগফালে মাক শুনিছে এইফালে আহিছে এতিয়া কুকুৰটোৱে মে কুইতাই সন্মুখা সন্মুখী হৈছে ডাঙৰ যুদ্ধ এখন হব ৰবা খেদি দিওঁ জাহ
ডাঙৰ যুদ্ধ হব মানে কুকুৰটোৱে হেৰি হৈছে ত
মানে চৰিয়াই নেকি মেকুৰীজনীয়ে
মানে ন নয় হেৰি কৰে দেখিব নোৱাৰে বেলেগক মম কৰা
অ
সি মোৰ পিছত আছিল যে মই ফোনত কথা পাতি থকা দেখি সি মোৰ পিছত পিছে আছিলে কুকুৰজনীও থাপ মাৰি মাৰি ধৰিব বিচাৰে বুজি নাপায় তাই খেলিব বিচাৰে
অহ বৰ দিগদাৰ এনেকে হলে
দুটা দুইটা লাগিছে
উম হুম আমাৰো এইকেইটাই মেকুৰী দেখিব নোৱাৰে নহয় থাপ মাৰি মাৰি ধৰে
দুদিনমান থকা পিছত ভাষা যাব একো নাই
অ মানে সৰুৰ পৰা নেদেখা যে আমাৰ কেইটো একেবাৰে সৰুৰ পৰা নেদেখা এতিয়া বেলেগ বস্তু বিলাক শত্ৰু বুলিয়ে ভাবে নিজৰ ঘৰটোতে নিজেহে ৰজাগিৰি দেখাব বেলেগ বস্তু জেঠিললৈকেও অশান্তি পায় দেখিলে
হুম
সেয়া আৰু ভেকুলী ধৰিব যায়। সাপহে ধৰিব যায় লিলিয়ে, ন অঘাই টং আৰু।। বুজি নাপায় মূৰত মাল চাল নাই যে।।
সেইটো হয় একো বুজি বুজি নাপায় সে এ' এটাই আছিলে এইটো লগত খেলিব লাগে কৰিব লাগে
খেলিব লাগে মৰম কৰিব লাগে
মৰম কৰিব লাগে খেলিব লাগে
খেলিব লাগে হাগিব লাগে মুতিব লাগে সেয়াই আৰু সিহঁতৰ জীৱ বছ
এ' কালি বোলে হেৰি কৰিলে মাই কালি বোলে হ' কুকুজনীয়ে বাহিৰ পিছফালে শুই আছিল যে
অ', অ', অ' অ'
শুনিছা
অ' শুনিছো।
পাছফালে দৰ্জাখন বেয়া মানে শিলিটো দৰ্জা শি দৰ্জা শি দৰ্জা শিলি মাৰা মাৰা পিছত মানে শিলিটো ওলা ওলাই পৰি থাকে।
অহ' হ তেনেকে হ'লে দিগদাৰ হ'ব ল
নহয় নহয় এ খুলাৰ পিছত তুমি মানে খুলি দিয়া পিছত ঢিলা হৈ থা কে লুজ হৈ থাকে ন' এঁ পৰি থাকে
আকৌ কোনোবা আকৌ মাৰি দিয়াৰ লগে লগে পিছো পি পি মানে হেৰি হ'ব নেকি আকৌ
এ' মাৰা পিছত ন উম মাৰাৰ পিছত নপৰে মাৰা পিছত টান হয় খুলোতে ঢিলা হৈ যায়, খুলি পেলাই থৈ দিয়া পিছত ঢিলা হৈ যায় তাৰপিছতে ম পৰি থাকিল বোলে সি শুই শুই আছিলে কুকুৰটো শুই আছিলে নো এ সেই গুটিটো লৈ পেলাই আছে গ নে সি মুখতে লৈ পেলাই
হেই দৰ্জাখনৰ শিলি?
অ' শিলিটো লৈ পেলাই বাহিৰত আছে নহয়, তাৰপিছত মায়ে দেখিলে, সি এটা সৰু পোৱালি এইবিলাক কাম নাজ জানে। চেন্দে, চেণ্ডেল-টেণ্ডেল লৈ যায়, ছত মায়ে দেখিলে। তাইক পানী এনেই নাযায় খেদিলে নাযায় পানী ছ তিয়াব লাগিব। পানী ছটিয়া বাল্টিটো দেখা লগে দৌৰে তাৰপিছত বাল পানী ছটিয়াই দিলে খিলিটো পেলাই বোলে দৌৰিলে সি, তাৰপাছত মাই আনি থৈ দিছেহি।
অ', অ।
বেলেগলৈ লৈ যোৱা হয় নাপালো হয়।
বৰ দিগদাৰ মানে।
দিগদাৰ, এতিয়াও সে কাজিয়া লাগিয়ে আছে দুইতা।
অ
ধুনীয়া ভাত-পানী খোৱাইকৈ পানী অ, পানী ছটিয়াই পেলাই পঠিয়াই দিলো, উঠুনি ভাত পানী খুৱাই পানী ছটিয়াই পেলাই পঠিয়াই দিলো।
অ', এতিয়া জানো যাব, এতিয়াতো নাযাব?
কে এতিয়া বিস্কুট খাব আহিছে বিস্কুতো নাই নহয়।
এতিয়া ৰাতি থাকে নে নাথাকে?
ৰাতি নাথাকে।
অ, এদিন যে বিচনা তলত আছিলে এতিয়া মানে নাথাকে আজিকালি?
নহয়, সেইটো হেৰিত থাকে দুবিহা ৰাতিপুৱাহে আছে লে গম নাপাও দৰ্জা মেলা আছিল, সি আহি মনে মনে হ'য় মানে মই কোমোৰা গুটি চাই আছিলো দেই বিষ্ণু তলত বান্ধী থোৱা কোমোৰা গুটি চাই আছিলো।
উম।
মা মা আমাৰ বান্দৰ কাৰণে য'তে ত'তে থ'ব নোৱাৰি যে। পালেঙ তলত থৈ দিছিলে? নাই গোটেই, তাৰপিছত বান্ধি থাওতে সি দৰ্জা মেলা আছে আছিল আহি পেলাই মনে মনে আছে সিটো, মই কি বস্তু বুলি চাওঁতেহে। গমেই নাপাও, তাৰ পাছত মেকুৰীটোৱে-
প্ৰথম নিজে সোমাইছে তেনেকে।
অ, নিজে নিজে সোমাই থাকেহি, ভয় নকৰে মৰম কৰো যে আমি।
অ', অ তাৰমানে আগৰ পৰা চিনাকি কৰ'বাত দেখা পাইছিলা নে কি?
নাই, আহে আৰু বেয়া লাগে। ভাত-পানী দিয়া যায়, বিস্কুট-চিস্কুট দিয়া যায়, সেই ভাবে মোক ক কব দি আছে বৰ মৰম কৰে সেইকাৰণে থাকিল। এতিয়া সি নাইকলৰ পাত কেতাকে মুখত ললে চলি আছে।
অ, সেই বাচ্ছা যে এইবিলাক খেলি কৰি ভাল পায় আৰু কেঁচুৱা। এইখিনি, এইখিনি, এইখিনি দুষ্টমী খিনি চাই ভাল লাগে আৰু পিছত ডাঙৰ হোৱা পিছত আৰু নকৰে আৰু এইবোৰ দুষ্টামী।
অ', সেই মেকুৰীতো ভোকী আছে নহয়।
অ', বা হ'ব দিয়া। ৰাখিছোঁ বাৰু দিয়া।